হেল্ল' অ শুনিছোঁ কওক
তুমি কম্পিউটাৰ জানানে
অ মই কম্পিউটাৰত ডিপ্ল'মা কৰা আছে।
কি নে কি কোনটো ডিপ্ল'মা কৰিছিলা
কি কয়
ডিপ্ল'মা কৰিছিলা কম্পিউটাৰৰ ত
অ পি জি টি চি এ
অ পোষ্ট গেজুৱেট অ অ সেইটো হয় তুমি চি লেংগুৱেজ জানা চাগে না চি লেংগুৱেজ শিকাইছিল নে তোমালোকক
চি লেংগুৱেজ মোৰ মনত নাই নেকি চি লেংগুৱেজ নাই শিকোৱা
কি শিকাইছিল তেনেহলে
মই মানে মই হিচাপত কেইটামান হে শিকিছিলো মানে মোৰ বহুত ইমাৰজেন্চি কে মোক চার্থী ফিকেট খন দৰকাৰ আছিলে সেইকাৰে মানে মই বেছিকৈ ত নহলে মই এম এচ ৱৰ্ড শিকিছো হয় অ মানে মাইক্ৰচফ্ট ৱৰ্ড আৰু তাৰ লগত ত মানে অ মাইক্রচফ্ট এক্সেল শিকিছো, তাৰপিছত অ তেল ি তেলিো বেছি ইম্পৰটেন্ট কেে মই শিকিছিলো তেটলি ো শিকিলো তাৰপিছত ফটো শ্বপ তাৰ পিছত আৰু এনেকে কৰি লৈ পেলায় কেইটামান এপ্লিকেচন মানে মই নিজে নিজে কৈ মেলি এে মই শিকি আহিছো ঘৰলে গলে মই কৈছো যে আৰু যাম বুলি
হম হম হম
কম্পিলিট হোৱা নাই মানে কিন্তু চাৰ্থী ফিকেট খন কেখনখন আছে মোৰ
হম হম হম মানে এ কম্পিউটাৰৰ নলেজটো লাগে নলেজটো নলেজখিনি লৈ ল'বা
লাগে লাগে সেইটো হয় বাৰু উম
তুমি কবিতা লিখা নেকি কবিতা?
মই কবিতা মই লিখো খুব কমকে কিন্তু মোৰ ক ককা আৰু মোৰ মায়ে লিখে বেছি কে
অ আচ্ছা আচ্ছা
উম উম আপুনি টো লিখেই চাগে কবিতা
মোৰ কবিতাৰ কিতাপেই আছে দুখন
কৈছিলে বাৰু।
কবিতা মোৰ কেইটামান কবিতা বহুত ভাল হোৱা বুলি কৈছিলে হা, আ মানে এই জয়ন্ত ৰাজবংশী তেখেত ভাল কবি তেখেতে চাইছিলে কিতাপখন, তেখেতে কৈছিল কবি কিতাপখন কিতাপ কবিতা বহুত ভাল হোৱা বুলি কৈছিলে উচ্চ মান দন্দৰ কবিতা হোৱা বুলি কৈছিলে কেইটা
আপুনি কবিতাৰ বিষয় হিচাপে কি কি লয় মানে
কবিতাৰ বিষয় হিচাপে মই সামাজিক কবিতা বেছিকে লিখো আচলতে। হম, প্ৰেমৰ প্ৰেমৰ কবিতাতকে সামাজিক কবিতা বেছিকে লিখো।
উম।
প্ৰেমৰ কবিতা বহুত আছে, সামাজিক কবিতা তেনেকে নাই কম খুব কম হা, সেইকাৰণে সামাজিক কবিতা লিখা চেষ্টা কৰো।
প্ৰেমৰ কবিতাটো প্ৰায়ে লিখে চবেই লিখে
উম প্ৰেমৰ কবিতা প্ৰেমৰ গল্প হা মানে। যোনে প্ৰথম মানে প্ৰথমে মানে সাহিত্যত মানে ভৰি দিয়ে খোজটো দিয়ে। হা তেওঁ মানে অ তেওঁ মানে প্ৰেমেৰে আৰম্ভ হ হা সেইটো আৰু মানে এতিয়া মানে মানে স্বাভাৱিক নৰ্মেল হৈ গৈছে উম। প্ৰেমৰ কবিতা প্ৰেমৰ গল্প প্ৰেমৰ যিকোনো বস্তু লিখাতটো
কিন্তু কিছুমান বৰ ধুনীয়া- ধুনীয়া আছে কিন্তু প্ৰেমৰ গল্প।
আছে-আছে কিছুমান বহুত ধুনীয়া আছে কিন্তু সেইবিলাক বহুত উচ্চ মানদণ্ডৰ হয় আৰু সেইবিলাক লিখোঁতে বহুত সময় লাগে বহুত অধ্যয়নো কৰিব লাগে। হা।
আপুনি কবিতাটো চাগে বহুত পঢ়িছে।
পঢ়িছোঁ
প্ৰিয়তমাৰ চিঠি কবিতাটো পঢ়িছেনে।
পঢ়িছো মমতাৰ
অ' মমতাৰ চিঠি, প্ৰিয়তমাৰ চিঠ
সাগৰ দেখিছা হা মই সকলোতকে সাগৰ দেখিছা কবিতাটো বেছি ভাল লাগে, উম সাগৰ দেখিছা কবিতাটো।
সেইটো চবেই ভাল পায়।
অ' সেইটো কিন্তু মোৰ বহুত ভাল লাগে, এ মম মমতাৰ চিঠিতকে বা এইবিলাকতকে না হা সাগৰ দেখিছা কবিতাটো মোৰ কৈ প্ৰিয় কবিতা।
মোৰ মোৰ বাৰু কবিতাৰ প্ৰিয় বুলি কবলৈ গলে ভালে লাগে কবিতা পঢ়ি বহুত ভাল লাগে মোৰ এই প্ৰিয়তমাৰ চিঠি কবিতাটো ভাল লাগে। আৰু-আৰু বহুতো কবিতা আছে আবৃত্তি কৰি বহুত ভাল লাগে। দেশপ্ৰেমমূলক কবিতাবিলাক বেছি ভাল লাগে।
অঁ দেশপ্ৰেমমূলক যে আছে তোমাৰ নজনা বীৰৰ মৰ হা তাৰপিছত মই অসমীয়া হা আৰু এনে কিবা কিবি অ' স্বদেশ প্ৰেম এইবিলাক কবিতা আছিলে হা। এইবিলাক কবিতা মানে দেশপ্ৰেম কবিতা বিৰাট ভাল লাগে মোৰ।
আমাৰ ককাই মানে বেছিকে দেশ প্ৰেম মূলক কবিতা লিখে মানে স্বাধীনতাৰ ওপৰত লিখে। আমাৰ ককাৰ মানে উম মানে যোনটো একদম উম, কি কয় মেইন টপিক বুলি ক'ব পাৰি তে সেইটো মানে স্বাধীনতা সংগ্ৰামী সকলৰ ওপৰত মানে বিভিন্ন নাম লাচিত বৰফুকন, কনক লতা মুকুন্দ কাকতি, ভূপেন হাজৰিকা এনেকে মানে ভূপেন হাজৰিকা তেওঁতোতো আমাৰ চবতকে শ্ৰেষ্ঠ গায়ক। তেওঁ সাহিত্যকাৰ শিল্পী। ত ' তেনেকুৱা মানুহ বিলাকৰ ওপৰত লিখে মানে তেওঁ, হম।
কি বন্ধু আছে তেখেতৰ ঘৰ কলিয়াবৰত।
হয়।
কি কবিতা লিখে, আচৰিত কবিতা লিখে মানে এনেকুৱা শব্দ ব্যৱহাৰ কৰে এনেকুৱা শব্দ প্ৰয়োগ কৰে হা, সেইবিলাক মানে শব্দ মানে মই মানে কি দিচণাৰিত গোটে দিনটো বিচাৰি- বিচাৰি উলি উলিয়াব লাগিব এটা শব্দ হা এটা শব্দ ওলাব গতে দিনটো বিচাৰিব লাগিব মানে। মোৰ বন্ধুজনে সি তাৰ ইমান মানে শব্দ জ্ঞান আছে হা। মানে সেইবিলাক শব্দ ঘবঘপ মানে দি দিয়ে মানে ইমান ভাল লগা হয় কবিতাবিলাক কি কবিতা লিখে
আমাৰ মানে আধুনিক যোনখিনি কবি হয় তেওঁলোকে মানে আমাৰ কিতাপ যোনবিলাক কবিতা দিয়ে তেওঁলোকে মানে নগৰ মানে এ গাঁও গাওঁ মূখী কবিতাবিলাক লিখে মানে নগৰ প্ৰতি কিছুমান মানে আ ভাল ধাৰণা দেখা নাযায় নগৰ খনক মানে সমালোচনা কৰে
মানে কবিতাটো বস্তুটো কি জানা নাই হা কবিতাটো হৈছে মানে প্ৰকৃতিৰ বস্তুতটো হা মানে এতিয়া প্ৰকৃতিতো গাঁৱতহে পোৱা যায় বুজি পাইছা নে মানে সেইটো বস্তু চহৰত নগৰত পোৱা নাযায় নগৰত যিটো যান্ত্ৰিকতা সেইটোহে সেইকাৰণে কবিতাবিলাক মানে বেছিভাগ কবিতাক তেনে গাঁও কেন্দ্ৰিক হয় বুজি পাইছা নে? সেইকাৰণে নগৰ নগৰ কেন্দ্ৰি কম হয় হলেও খুব কম হয় মানে নগৰখন আচলতে প্ৰাকৃতিক নহয় আচলতে
উম নগৰখনতো নিজে বনোৱা হয় গাঁওখন এতিয়াও প্ৰাকৃতিক হৈ আছে
যান্ত্ৰিকতাত পৰে যে সেইকাৰণে নগৰবোৰত তেনেকে কবিতা লিখাটো মানে টান হয় আচলতে। এতিয়া নদীৰ ওপৰত কিমান কবিতা লিখ কিপা হা চৰাই চিৰিকটি ফুল বুজি পাইছানে? হা সেইবিলাকৰ ওপৰত কবিতা মানে বহুত পাবা এভেইলেবোল বুজি পাইছা? মানে প্ৰাকৃতিক বস্তু যে, প্ৰাকৃতিক বস্তুৰ ওপৰত লিখাটো মানে কবিতাটো প্ৰাকৃতিক বস্তু না সেইকাৰণে মানে নগৰত মানে বা চহৰত মানে এইবিলাক লৈ মানে লিখাটো অকমান কম হয়।
মই বাৰু কবিতা পঢ়ি ভাল লাগে যেতিয়া বুজি পাওঁ তেতিয়াহে ভাল লাগে দেই মই পিছে এই টান টান শব্দৰ যোনখিনি বহুত টান টান কবিতা লিখে মই সেইখিনিয়ে পঢ়ি ভাল নাপাওঁ। মানে যোনখিনি উ শ্ৰেষ্ঠ কবি হয় তেওঁলোকে যোনখিনিয়ে এৱাৰড পাই মানে বঁটা পাই তেওঁলোকে সদায় টান কবিতাবিলাকে লিখে।
হয় হয়
এটা কথা জানেনে, এ কিছুমান থাকে আহ মানে এৱাৰড পোৱা আৰু কিছুমান থাকে জনপ্ৰিয়। উম, এৱাৰ্ড পোৱাবিলাক প্ৰায় জনপ্ৰিয় নহয়।
নহয়।
সেইটোও আপুনি বিশ্বাস কৰেনে? মানে যোনখিনি এৱাৰ্ড পাবৰ কাৰণে যোগ্য যোনখিনি এৱাৰ্ড পোৱাতো মানে মানে তেওঁলোকৰ কাৰণে গৌৰৱ আমাৰ কাৰণেও গৌৰৱ যোনখিনি এৱাৰড পোৱাটো মানে প্ৰয়োজনীয় সেই খিনি কেতিয়াও জনসাধাৰণৰ মনত সিমানটো চাপ পেলাব নোৱাৰে যোনটো এৱাৰ্ড নোপোৱা কিছুমান মানে গ্ৰন্থই পেলাই।
সেইটো হয় সেইটো অকল কবিতাৰ ক্ষেত্ৰতে নহয় হা বিভিন্ন দিশতে তেনেক
নাই উপন্যাসতো তেনেকোৱা হয় এতিয়া চাব, কৌশিক নন্দন বৰুৱাৰ কথা মই যে ক'লো, তেওঁ কোনো এৱাৰ্ড পোৱা নাই তেওঁ নিৰিবিলিখনৰ কাৰণে একো এৱাৰ্ড পোৱাত টো, আমি বিচৰাও নাই কাৰণ কিয় জানানে, সেইখন হয়তো এ যোনখিনিয়ে গ্ৰন্থই এৱাৰ্ড পাইছে, সেইখন হয়তো তাতকে অকমান তলৰ খাপৰ। উম, কিন্তু মানে কি হয় সেই এৱাৰ্ড পোৱাখনে সিমানটো মানুহৰ মনত সোমাব পৰা নাই যিমানখন নিৰিবিলি সোমাই আছে, সে নিৰিবিলি খনৰ প্ৰথম বছৰতে তিনিটা, চাৰিটা মান সংস্কৰণ ওলাইছে আৰু এটা সংস্কৰণ বুলি ক'লে, এহেজাৰ দুহেজাৰ তাত বনোৱাই হয়।
বহুত
বহুত, বহুত আৰু দামটো কম নহয়, দামটো ছশ টকা পাঁচশ নব্বৈ টকা এখন কিতাপ, পাঁচ হাজাৰ, দহ হাজাৰ কপি বিকি যোৱাটো নিজৰ মাজতে ব বহুত এটা ডাঙৰ কথা।
কিমান পেই পিষ্টা আছে?
উম, এহেজাৰ পৃষ্ঠা।
এহেজাৰ পৃষ্ঠা। উম, কিতাপখন ডাঙৰ কিতাপ।
বহুত ডাঙৰ কিতাপ, লৈ ফুৰিব নোৱাৰি। কিন্তু মানে এনেকুৱা এটা সেইখন কিতাপৰ এনেকুৱা এটা মাদকতা আছে, যোনখন লৈ ফুৰিব নোৱাৰা কিতাপখনো মই লৈ ফুৰোঁ। মোৰ মই যেতিয়া গুৱাহাটীৰ পৰা আমাৰ ঘৰলে গৈছোঁ লৈ গৈছোঁ ট্ৰলি বেগত মই যেতিয়া গুৱাহাটী তাৰ পৰা ইয়ালে আহিছোঁ। মই লৈ আহিছোঁ মানে এইটো নতুন প্ৰজন্মৰ মটোৰ ওপৰত মানে নিৰিবিলিৰ চাপটো বহুত পৰিমাণে।
কিতাপখন কিহৰ ওপৰত লিখিছিলে তেওঁ।
প্ৰেম, তাৰ পটভূমিতটো প্ৰেম। তাৰ পটভূমিতো তেজপুৰ ইউনিভাৰ্চিটিত পঢ়া এগৰাকী ছোৱালী আৰু এজন ল'ৰাৰ মাজত হোৱা কিছুমান বাৰ্তালাপ, কিছুমান পৰিস্থিতি, কিছুমান কথা তেওঁ মানে ছোৱালী গৰাকীয়ে অ' নিজৰ লাইফত নিজৰ জীৱনত কি কি পৰিস্থিতিৰ সন্মুখীন হৈছিলে, কেনেকে সেই পৰিস্থিতি খিনিৰ সন্মুখীন কৰিবলে তেওঁ চেষ্টা কৰিছি লে এইখিনিক লৈয়ে। মানে ছোৱালীগৰাকীৰ ব্যক্তিত্ব, ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ ত সেইখিনি মানে নতুন প্ৰজন্মত টোক বহুত আকৰ্ষ কৰে।
ঠিক আছে বাৰু দিয়া হ'ব বাৰু। তোমাৰ লগত পিছত কথা হ'ম বাৰু দিয়া।